অহ হেল্ল'।
অ, শুনিছোঁ।
কি কৰি আছ? সেই ভাত পানী খালে নে?
ভাত পানী খাই শুই আছো।
কিহে খালি ভাত?
ভাত, ভাজি, ভাত। ৰঙালাও আলু ভাজি।
অ অ, তাৰপা সেই এইবাৰ খেতি পথাৰ কৰিবিনে নকৰ, কি ভাবিছ?
খেতি কৰিব লাগিব, নকৰিলে কেনেকে হব আউ। আমি উ খেতি কৰি খাব লাগিব আউ। খে কৰিম বুলি ভাবিছো আও কঠিয়া পেলাইছে আও। খেতি কৰিবলে।
কিয় ধান খেতি কৰিবি তেতিয়া এইবাৰ।
এইবাৰ ধান খেতি কৰিম।
হে তাৰ পৰা এতিয়া সেই কিমান কিমান মান মাটিত তহঁতৰ খেতি কৰে?
আমাৰ এতিয়া দছ বাৰ বিঘা আছে, খেতি কৰা মাটি। খেতি কৰা মাটি, অপ দিয়া হাল বোৱাইছে, তেক তৰে হাল বোৱাইছে, এচাহ সেচাহ এতিয়া গৰুৱে হ নাবায়, গৰুৱে মৈ চৈ দিয়ে। বোকা কৰি দিয়ে অকমান। বোকা কৰি দিয়ে। ট্ৰেক্টৰে বাই লই। গৰু হাল সৌ আও গোত গোটেইখিনি বাৰ বিঘা মাতি অকলে গৰুৱে কৰিবলৈ দিগ দাৰ হয়।
অ'হ। তাৰপা এতিয়া কঠিয়াটো ৰোৱা আগতোতো, পথাৰতে কঠীয়া পেলাবগে লাগিব।
অ' অ' এতিয়া কঠীয়া আমি সিঁচিছো।
অ'হ।
কঠিয়াত চাইপ পাঁচ টিং সিচিছে। বেছি সিচিছে। বাৰু। কঠিয়া পেলালে, কঠিয়াটো ডাঙৰ। বৰা ধান, নানিয়া, তাপা ৰঞ্জিত, টি জে পি তাপা আকৌ টি জে পি মানে ধনিয়া, বৰা, আকৌ চকুৱা, সেইকেইটাই কৰোৱা হ'ব। ৰঞ্জিত, আইজোং আছে।
আয়জোং তে এনেই তহতে এতিয়া, ভাতৰ ধৰা আমি এতিয়া, যেনেকে ভাত খাবলৈ, ভাত খাবলৈ কি ধানৰ, খেতি কৰি লবি?
ভাত খাবলে ৰঞ্জিত ভাল খাবলৈ। চাউলটো মিহি মিহি হয়। খাবলে ভাল, ৰঞ্জিত পুৰণা হ'লেও। খাইও ভাতটো, ৰঞ্জিত আইজোংও ভাল। আইজোং মানুহে দাম আছে কাৰণে বেচিবলে দিয়ে, এতিয়া কথা টো কেনেকুৱা এতিয়া বেচিবলৈ হ'লে চব ধানৰ ৰেট একেটাই।
চব ধানৰ এতিয়া মানে, বজাৰ ত ই এতিয়া যদি বেচিবলৈ গলে প্ৰত্যেকটো ধানৰ মানে ৰেটটো সমানেই থাকে
সমান থাকে অ' একেটাই।
অ'! অড পৰা
কুইণ্টেল দুহেজাৰকেই দিয়ে। চব ধানয়ে।
আচ্ছা! আচ্ছা!
এতিয়া আমাৰ ৰোগৰ অ' এতিয়া আমাৰ ৰুব পৰা হোৱা নাই। মাটি এচাৰ এচাৰ পুৱাই আছে। কঠীয়া সিঁচি আহাৰ-আহাৰ পাঁচ ছয় তাৰিখ সমান পৰা ৰুব লাগিব।
এতিয়া মানে এতিয়া এ সম্পূৰ্ণ এতিয়া মাটি ধৰ ৰুব পৰা হোৱালৈকে তোৰ মাটি খিনি ক বাৰ হাল বাব লাগে?
মাটি এতিয়া এবাৰ বালে আকৌ এবাৰ বালে মাটিখিনি গেলিব লাগে, গেলিলে ভাল উম ভাল হয়। আকৌ এবাৰ তে টেকতহে হাল বাব বাই। তেনেকে গেলিলেহে আকৌ ৰুব আকৌ গৰুৱে বাব গৰুৱে বাই মৈ দিব মৈ দিয়াৰ পিছতে ৰুব পৰা হব।
অ আচ্ছা তেনেকুৱা কথা। এতিয়া এই এতিয়া বালি মাতি আৰু পলসুৱা মাট খেতি হয় এনেকুৱা খেতিৰ কাৰণে তেনেকুৱা কিবা মাটিৰ ভাগ থাকে নেকি?
থাকে। কাৰণ বালি মাটিত ধানটো ইমান বেছি নহয়, পদুসুৱা মাটিত ধানটো বেছি হয়। এতিয়া দত বেছি ধানটো হয়। মা ধ ভাল হয়, আমাৰ নদীৰ কাষৰ মাটি হ'লেও খেতিটো ধুনীয়া হয়।
বালিটো কে তে বাদ ধুনীয়া ধান হয়, কেতিয়াবা ধান নহয়ে, তেনেকুৱা হয়। বতৰৰ লগত কথা বালি মাটিটোত কিন্তু দ মাটি খিনিত বতৰ চতৰ খেল নাই ধানতো হয়েই ধুনীয়াকে বাই মেলি যদি ৰুব পৰা হয়। তেতিয়া দ মাটিত খেতিটো ভালেই হয়। সদায়।
অ-অ এতিয়া নৈৰ কাষৰে আমি দেখো মানে নৈ কাষৰীয়া এতিয়া যিবোৰ জেগা আছে সেই জেগাবোৰত মানুহবোৰৰ খেতি ভাল হয়।
খেতি ভাল হয়। পলসটো পৰি যায়।
তাকে, এতিয়া বৃহৎ এখন পথাৰৰ মাজৰ অংশলে যিখিনি মানুহে খেতি কৰে সিহঁতে খেতি কৰি পেলাই বেছি লাভ নাপাও বুলি সিহঁতে কয়।
আহ সেই ওখ চানেকীয়া মাটি হলে মানে কি হয় পানী নহয়, ধৰা এতিয়া ঢলৰ পলসুৱা মাটি ঢলতে এতিয়া পলসটো গুচি যায় সেই পলসৰ মাটিটো মানে ভাল হয় খেতি।
অ
তোলে ওখ তেনেকুৱা ওখ চনেকীয়া মাটিত মানে খেতিটো নহয় আৰু চেলিয়াৰ আগতে হয়, পানীও নৰয় খেতিটো ভাল নহয় মানে। বতৰৰ লগত কথা বতৰ ৰ হ'লে মানে খেতিত টো ভাল হ'ব বতৰ ভাল নহয়। হ'লে খেতিটো নহয়
অ তেতিয়া এতিয়া খেতিৰ কাৰণে নে ভাল কেনেকুৱা কি ধৰ এ কেনেকুৱা কি বৰষুণ দিলে ভাল যে? একেৰাহে বৰষুণ দিলে ভাল। নে কোনটো সময়ত ব
বাম মাটিত বাম মাটিত বৰষুণতটো লাগে কিন্তু এনেকুৱ দ মাটিত ৰ'দ লাগে তেনেকুৱা কথা। বহ মাটি দহ মাটি খেতিত একেহা বৰষুণতো দি থাকিলে খেতি কৰিবলৈ অলপ দিগদ দা হয় আৰু উম খেতিবোৰ ইমান ভাল নহয় কিন্তু বাম মাটিত আকৌ বৰষুণতটো নিদিলে খেতিটো ভাল নহয়।
অহ
কথাটো তেনে কোৱা,
এতিয়া খেতি কৰি পেলাই এনে তহঁতে বছেৰে হেয়া খেতিটো শেষ কৰি পেলাই এনে এক বিঘাৰ পৰা কিমান মান ধান পাৱ লাভ কৰো মানে,
এবিঘাত আমি উম দুই কুইণ্টেল আঢ়ৈ কুইণ্টেল ধান পাওঁ,
দুই কুইণ্টেল আহা
কুইণ্টেল ধান পাওঁ
আহ
আহ সিমানতটো পাও আমি এতিয়া ইমান খিনি খেতি কৰো কৰো যদিও আমি ধান বেচিব পাৰো এ বীজ জাৰ ধান বেছি দূৰ ধৰা বা আমি খে সেই খাবলৈ থৈও সিমান খিনি ধান বেচিব পাওঁ সেইটো টকা আমি কিবা এটা কৰিব পাৰো এনেকুৱা কথা কথা কষ্ট কৰিলেহে পায় কষ্ট নকৰিলে ঘৰত বহি থাকিলে কৌপা পাবা।
ধান খেতিতোক যদি মানুহে যদি নিজৰ বৃত্তি হিচাপে তাপ যদি লয় ধান খেতিটোক তেতিয়াহ'লে মানুহ এনেকে ধান বিক্ৰী কৈয়ে চলিব পাৰে নে নোৱাই নে বাৰু
চলিব পাৰে মানুহৰ আজিকালি কি হৈছে মানুহ বিলাকে খেতি কৰিবলৈ এলাহ কৰা হৈছে মানুহ বিলাক আকৌ মানে উ সমবাৰে ফি চাউলটো চৰকাৰে দি আছে সেইটোৰ পৰা মানুহৰ ধো ধ হৈছে খেতি কৰিবলৈ নিবিচ চাই তেনেকে চ চাউলটো পাই থাকে খাই থাকে এ কিন্তু খেতিটো কৰিলে লছ নহয় লাভে হয় এক প্ৰকাৰ
আচ্ছা আচ্ছা মানে ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই মানুহে নিজৰ জীৱনটো আহ নিৰ্বাহ কৰিব পাৰে আৰু
চলিব পাৰি চলিব পাৰি চলিব পাৰি কাৰণ আমি এতিয়া ইমান খিনি ধান বোলে নেবেচো, এতিয়া মোৰ একো দিগদাৰ হোৱা নাই, আমি সেইখিনি ধান সাঁচি থৈ দিলো পিছত যেতিয়া আমাৰ অভাৱ হ'ল বা কিবা জৰুৰী কামক কাৰণে লগা হল টকা তেতিয়া আমি বেচি দিলো, তেতিয়া আমাৰ হাতলে পইচা- খিনি গুচি আহিলে সেইটো সমস্যা সমাধান হ'ল।
হয় -হয় -হয় এতিয়া, অ, বজাৰত ধানৰ চাহিদাটো প্ৰত্যয়েক বছৰৰ প্ৰত্যেকটো সময়তে থাকে নহয় জানো?
থাকে - থাকে
এতিয়া চৰকাৰে ৰেট- বান্ধি দিছে কুইণ্টেল দুহেজাৰকে। আগতে সেইটো আছে, ছিলে কম-বেচ বোলে এক কুইণ্টেল- পোন্ধৰশ টকা আহে, বোলে এ', আঠইশ্য টকা এই তেনেকুৱা কথা এতিয়া সেইটো কথা। কথা-নহয় সেইটো এতিয়া চৰকাৰে দুহেজাৰ টকাৰ ৰেট বান্ধি দিছে, কোনোবাই যদি, উম', ঘৰৰ পৰা নিছেহি দুহেজাৰ টকা দিছে, কৰ'বাত দিব লগা হলে দুটকামান কমাই দিছে, নিচেহি সেইটো গাড়ী ভাড়া কৰি সেইটোক কমাই দিছে তেনেকোৱা কথা,
আঁ ', হা', ঠিকে আছে। এতিয়া আমি আকৌ ধান- খেতি কৰাৰ পিছত আমি ধান বোৰ চপা, বৰ লাগিব,
চপাব লাগিব ধুনীয়াকে, ধান খেতি কৰ ৰোৱা সময় ৰুই থলে নহ'ব, তাৰপা আকৌ হাবি গজিছে নেকি, তেতিয়া চাব লাগিব যদি হাবি হৈছে উঘালি বগে লাগিব। পথাৰত গৈ আছে কষ্টও আছে, খেতিটোৰ লগত।
এই ধান খেতিটোৰ বাবে কিবা তাকে ধান খেতিটোৰ বাবে আমি কিবা এতিয়া সাৰ প্ৰয়োগ কৰিব লাগে নেকি মাটিত?
আমি সাৰ প্ৰয়োগ নকওঁ। আমি ধান খেতিত কোনো সাৰ প্ৰয়োগ নকৰো যোৱা বছৰ পোকে এটা আহিছিলে গোটেই ঢলি নিলে পোকে বাৰু। কিন্তু কোন মেড মৰা সোপাও মানে হ হল বে হে হল মেড তেন্নো মাকঘ গোটেই পোকখিনি গুচিয়ে গ'ল।
আচ্ছা-আচ্ছা মানে আমাৰ এতিয়া সময়ে-সময়ে ধান খেতি যদিও এটা আহ মানুহৰ এটা উপকাৰ উপ মানে এটা লাভজনক এ বৃত্তি হয় যদিও মাজে-মাজে তেনেকুৱা ধৰক সমস্যাই মানুহবোৰৰ তেনেকুৱা অৱস্থা বেয়া কৰে ন?
বেয়া কৰে-বেয়া কৰে। মাজতে যোৱা বছৰে ধান খেতি মানে মানুহে ধান পাম নে নাপাম মানে মানুহে এনেকুৱা হৈ গৈছিলে গোটেই ৰোৱা সোপা খাই একদম গুৰিলৈকে খাই দিলে। কিন্তু একচুৱেলি সেইখিনি গজালি আহি ধুনীয়াকে ধান পালে বাৰু ৰাইজে। কিন্তু নোপোৱাহেঁতেনো সেইটো এক এটাও ধান নাপায়। এনেকুৱাই পোক আহিলে সেই পোকটোৱে শেষ কৰি দিলা আউ।
তাকে-তাকে ঠিক আছে তেতিয়া আমি আৰু কথা পাতিম পিছতকে কথা পাতিম এতিয়া এই মই এফালে এতিয়া যাম ধৰ এতিয়া আৰু কথা নাপাতো এই বিষয়ে।
হ'ব তেতিয়া।
ঠিক আছে।